হেল্ল' অ নমস্কাৰ। আৱাজ আহি আছে নেকি। আৱাজ আহ আছে নেকি।
মোৰ পৰা ডেকি।
নাই নাই আৱাজ আহি আছে নেকি।
মানে ধুনীয়াকে আহি আছে মাতটো।
অ ঠিক আছে হ'ব।
অ অ।
অসমত কি কি উৎসৱ পালন কৰা হয়?
অ অসম। আহ অসমত ক'ব গলে অসমতো বহুত জনজাতি। জনগোষ্ঠীয়ে বাস কৰে তেনেকে, কব গলে টান হয়। যদিও অসমৰ বহু জাতি জনগোষ্ঠী আৰু ধৰ্মৰ লোকে বাস কৰে সেইয়ে ইয়াক ইয়াত বহু উৎসৱ উদযাপন কৰা হয়। সকলো উৎসৱৰ সম্পূৰ্ণ তালিকা দিয়া কঠিন কিন্তু অসমৰ প্ৰধান আৰু বহুল ভাৱে পালন কৰা উৎসৱসমূহৰ ভিতৰত হ'ল আহ অসমীয়াৰ বিহু প্ৰথম অসমীয়াৰ বিহু তিনিধৰণে পালন কৰা হয়। আহ মাঘ বিহু বা ৰঙালী বিহু, ভোগালী বিহু ভোগালী আহ চৰি চৰি দেই মাঘ বিহু বা ভোগালী বিহু তাৰপিছত ৰঙালী বিহু বা বহাগৰ বিহু আৰু কাতি বিহু বা কঙা কঙালী বিহু। আৰু সেইকেইটাৰ বাহিৰেও বিভিন্ন জাতি জনগোষ্ঠী। এই বিষয়ে ক'ব গ'লে আলি আই লিগাং মিচিং মিচিং জনগোষ্ঠ- গোষ্ঠীৰ পাথৌ পূজা বড়ো জনগোষ্ঠীৰ। বৈশাখ বড়ো জনগোষ্ঠীৰ নৱ উৎসৱৰ ডমাচী ডিমাছাসকলৰ, মেডাম মেফি আহোমসকলৰ। আহ আৰু চাপৰ কোট মিজুসকলৰ, কাৰ্বি এই কাৰ্বি যিটো আছে সেইটো কাৰ্বি জনগোষ্ঠীৰ ৰাস মহত চম মাজুলী শ্ৰীকৃষ্ণ লীলাৰ আধাৰত আৰু তাৰ বাহিৰেও দুৰ্গা পূজা, কালী পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজ- জা, শিৱৰাত্ৰি, জন্ম অন্মাষ্টমী, দৌল যাত্ৰা, দীপাৱলী গণেশ চতুৰ্থী, আহ ঈদ উল ফিতৰ, ঈদ উল জাহ খ্ৰীষ্টমাছ গুড ফ্ৰাইডে গুৰু নানক জয়ন্তী, বুদ্ধ পূৰ্ণিমা আদি বিভিন্ন ভিন্ন আছে আৰু তাৰ ভিতৰতো অম্বুবাচী মেলাটো এক বিশেষ উৎসৱ হিচাপেও পালন কৰা হয় মা কামাখ্যা দেৱী অনুষ্ঠিত এক বিখ্যাত খ্যাত ধৰ্মীয় উৎসৱ দেশ বিদেশৰ বহু ভক্ত এই উৎসৱত অসমলৈ আহে।
অসম উৎসৱসমূহৰে ৰাজ্যখনৰ সমৃদ্ধি সংস্কৃতি ঐক্য পৰম্পৰা আৰু বিভিন্ন জনগোষ্ঠী মিলনৰ প্ৰতিফলিত কৰে
হয়
উৎসৱটো হ'ল মানুহৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংশ উৎসৱ মা মানুহক আনন্দ, শান্তিক একেলগে থকাৰ সুযোগ দিয়ে পৃথিৱীৰ প্ৰতিও দেশত আৰু ৰাজ্যৰ নিজৰ নিজৰ উৎসৱ আছে
হয়
এই উৎসৱৰ কেৱল ধৰ্মীয় বা সাংস্কৃতিক অনুশাসন নহয় এই উৎসৱবোৰ মানুহৰ মাজত ভাল পোৱা বন্ধুত্ব আৰু একতাৰ ভাৱনা বঢ়ায়
হয়
অ আৰু দিহা দিৱালী হ'ল পোহৰৰ উৎসৱ। এদিন মানুহে দিয়া জ্ব লাই ঘৰ পৰিষ্কাৰ কৰে ৰঙালী আঁকে আৰু পঢ়াৰ অন্ধকাৰৰ ওপৰত ভালো জয়ৰ প্ৰতীক বুলি ধৰা হয় এই উৎসৱ মানুহক নতুন আশা আৰু নতুন উদ্যম দিয়ে
হয়।
আৰু এইটো কেইদিন আগতো আপোনাৰ কামাখ্যা উৎসৱো গ'ল অসমত।
হয়, হয়।
এইটো পুৰা ডাঙৰ কৰি পালন হয়, ইয়াতে।
হয়।
এ' আমাকৰ মনত আনন্দ দিয়ে উৎসৱে। সমাজত একতা আনি আৰু ভাল পোৱা সন্মান চাহযতাক কেইটা কৰে। শান্তিৰ বাৰ্তা বিতৰণ কৰে। সেইটোকে আমি, সকলো উৎসৱ আনন্দৰ লগত পৰিৱেশৰ প্ৰতি শ্ৰদ্ধা ৰাখে আৰু সকল ধৰ্ম আৰু সাংস্কৃতিত সন্মান কৰি পালন কৰাটো উচিত। উৎসৱ কেৱল এক দিনৰ অনুষ্ঠান নহয়। এই মানুহৰ হৃদয়ত সুখৰ অনু্ভাৱ একতাৰ শক্তি আৰু ভাল মানুহ হোৱাৰ প্ৰেৰণা দিয়ে।
হয়, হয়।
এনে আপুনি কোনটো উৎসৱ ভাল পোৱা এনে?
মই অসমীয়া হিচাপতো মোৰ প্ৰথম উৎসৱ বিহু ভাল পাওঁ। আমাৰ যিহেতু জাতীয় উৎসৱ গতিকে, তাৰ পিছত সকলো উৎসৱে সমানে ভাল পাওঁ আৰু সকলো সন্মান কৰাটো ভাল উৎসৱ। গতিকে, সকলো মই ভাল পাওঁ। কিন্তু, প্ৰধান আৰু গুৰুত্বপূৰ্ণ দিব গলৈ মই বিহুকে দিম।
উম, হম। মোৰতো এনে দিৱালী হয় আৰু দুৰ্গা পূজাও হয়।
হয়, হয়।
উম, হম। আৰু আপোনাৰ উৎসৱতটো মানুহৰ জীৱনত খুব ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰত্যেক উৎসৱৰ লগত এটা এটা ঐতিহাসিক সংস্কৃতি আৰু এক বিশেষ উদ্বেগ জড়িত থাকে। উৎসৱৰ মাধ্যমে আমি আমাকৰ নিজৰ সাস্কৃতিত মূলভূত ৰক্ষা কৰি আৰু অগমী প্ৰজন্মক এই আইতা হেণ্ড অ'ভাৰ কৰোঁ। উৎচব মানুহক কেৱল আনন্দ দিয়ে নহয়, বৰং একেলগত থাকা পৰস্পৰৰ প্ৰতি সন্মান দেখুওৱা আৰু ভাল পোৱা বাৰহুৱা শিকায়।
হয়, হয়।
ভাৰতৰ বিভিন্ন ৰাজ্যতো বিভিন্ন ধৰণৰ উৎচৱ পালন কৰা হয়। হোলী ৰঙৰ চফ, অনাম, তাৰপিছত, বিহু, কামাখ্যা, নৱৰাত্ৰি
হয়।
পালন কৰা হয়। এই উৎসৱৰ ভাৰাতক ইউনিট টন ডাইভাৰ্চিটি বুলি পৰিচিত কৰে।
হয়।
এনে আপুনি ভ্ৰমণৰ বিষয়ে কিবা
অ ভ্ৰমণ কৰিও ভাল লাগে। মানে, যেতিয়া টাইম পায় আৰু মানুহে কৰিব লাগে ভ্ৰমণ। তেতিয়া ভ্ৰমণটো কৰিলে মানে আপোনাৰ মাইণ্ড পিচ থাকে। ও মাইণ্ডটো পিচ থাকে। মানে, পুৰা ফ্ৰেছ হৈ যায় মাইণ্ডটো।
হয়।
আপুনি এনে কৰি ভাল পোৱা নে?
হয়, হয়। মই ভ্ৰমণ কৰি ভাল পাওঁ। অৰ্থৎ মানে ভ্ৰমণ মানে মোৰ মতে হৈছে ভ্ৰমণ হৈছে এটা নতুন ঠাইলৈ যোৱা আৰু সেই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য, ইতিহাস হান্স সংস্কৃতি, পৰম্পৰা আৰু জীৱন যাপন নৰ সৈতে পৰিচিত হোৱাৰ এক আনন্দ ময় অভিজ্ঞতা। ভ্ৰমণৰ পৰা উপকাৰিতা হ'ল ভ্ৰমণে নতুন ঠাই আৰু সংস্কৃতিৰ বিষয়ে জ্ঞান পোৱা মানসিক চাপ কমা আৰু মন সতেজ হয়। প্ৰাকৃতিক সৌন্দৰ্য উপৱাৰ পৰা সুযোগ পোৱা নতুন মানুহৰ সৈতে চিনাকি আৰু অভিজ্ঞতা লাভ কৰা। ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে জানিবলৈ সুবিধা হোৱা এইবোৰেই। ভ্ৰমণে কেৱল মানুহক আনন্দই নিদিয়ে। ই জ্ঞান আৰু স্মৰণীয় মুহূৰ্তও উপহাৰ দিয়ে। সেয়েহে সময়ে-সময়ে ভ্ৰমণ কৰাটো জীৱনৰ বাবে উপকাৰী। আপোনাৰ মতে কেনেকুৱা ধৰণৰ?
ভ্ৰমণ এনে এক ধৰণৰ আছে। কিছু মানুহ পাহাৰ ভাল পায় কিছুমানো নদী আৰু সমুদ্ৰ ভাল পায়। কিছুমানে ইতিহাচিক থান বা ধাৰ্মিক থান ভিজিট কৰি ভাল পায়।
উম।
প্ৰত্যেক থানত নিজৰ এটা বিশ্বেষতা আছে। যেতিয়া আমি নতুন থানত যাওঁ, তেতিয়া ঐ থানৰ খাদ্য, পোচাক, ভাষা, সাংস্কৃতিক আৰু জীৱন ধাৰণ বিচয়ে জানিব পাৰো। এই অভিজ্ঞতা আমাকৰ জ্ঞান বাঢ়ায় আৰু আমাকৰ চিন্তা ভাৱনা আৰু বিচ্ছিত কৰে। অ। ভ্ৰমণ কৰাৰ আ ভ্ৰমণৰ মাধ্যমে আমি নতুন বন্ধু বনাব পাৰোঁ। বিভিন্ন জেগাৰ মানুহৰ লগত কথা পাতি কৰিলে তাতে জীৱন ধাৰণ সাংকৃতি আৰু ভাৱনা বিচাৰ জানিব পাৰো। এতিয়াৰ যুগতটো ফটো আৰু ভিডিঅ' দেখা যায়। কিন্তু নিজৰ চকুৰে দেখা অভিজ্ঞতাটোৰ তুলনাতটো অনেক বেছি মূল্যৱান। নিজৰ চকুৰে- চকুৰে প্ৰাক অতি সৌন্দৰ্য দেখা পা পাখিৰ সুৰ শুনা। ঠাণ্ডা বটাহ অনুভৱ কৰা এইচব অনুভৱ মনত। দীৰ্ঘদিন থাকি যায়।
হয়- হয়।
আপুনি এনে কি ভাল পোৱা পাহাৰ নদী বা কিবা।
নাই ভ্ৰমণটো কৰৰু বুলি কলে মই গোটেই সকলোবোৰে ভাল পাওঁ কাৰণ। ভ্ৰমণে মানে ভাল লাগে এনেও যদি মই ঘৰৰ। পৰাই গাড়ীত লৈ ওলাই যাওঁ সেইটোও কিবা এটা ভাল অক্ষলী ভ্ৰমণৰ। হয় সেইটোৱে কথা।
অ। ভ্ৰমণ কেৱল আনন্দ ভাৱে নহয় শিক্ষাৰ বাবেও খুব গুৰুত্বপূৰ্ণ ছাত্ৰ ছাত্ৰী। যদি ঐতিহাসিক থ্থান মিউজিয়াম ৱাইল্ডলাইফ চছেংঞ্চুৰী ছাইেস চেণ্টাৰ প্ৰসিদ্ধ জেগা। ভিজিট কৰে তেৱে বৈ পঢ়াৰ লগতে বিশ্ব বাস্তৱ জ্ঞানৰ আয়োজন কৰে। কৰে এই ধৰণৰ শিক্ষা দীৰ্ঘদিন মানত থাকি যায় আৰু পঢ়াৰ প্ৰতি আগ। গ্ৰহ বাৰায়।
হয়- হয়।
উম হম পৰিবাৰ লগততো ভ্ৰমণ কৰিব লাগে। চবাই এক লগগত সময় কটাবও পাৰে আনন্দ ভাগ কৰি ল'ব পাৰে আৰু। বন্ধুৰ লগত ভ্ৰমণ কৰিলেও আনন্দ লগ লাগে। আহ কিছুমানে অকলেও ভ্ৰমণ কৰি ভাল পায় চবৰ নিজৰ নিজৰে আছে।
হয় হয়। বাকী আপুনি এতিয়া কি কৰি আছে?
হা হা?
কি কৰি আছে এতিয়া?
মই এতিয়া, খাই হৈ আছোঁ এনেই। অলপ ৰেষ্ট কৰি আছোঁ। মই আজি খালোঁ আপোনাৰ দালি দি, আৰু ভাজি দি। আপুনি কি দি খালা?
এতিয়া আবেলি অলপ ওলাই কৰি যোৱা নাই ফুৰিব?
অ, যাম অলপ এনেই বাহিৰত। আপুনি নাযায় নেকি?
মই তেনেকে যোৱা কথা ভবা নাই, কিন্তু যদি সন্ধিয়া হয় তেন্তে চাম, আৰু বতৰটো যদি ভাল হয় আৰু বেছি গৰম হলে নাযাওঁ।
অ সেইটোৱে, এনেই ওলাই গ'লেও ভাল নালাগে ইমান গৰমতে। এনেও ইমান গৰম
হয়। ঠিক আছে বাৰু দিয়ক নহ'লে।